আহ আহ শুনিছো আহ ভালে আছা
অ অ আছো অঁ আছোঁ বোলো শু
অ অ শুনিছো অ শুনিছো
অ আপোনাৰ ভাল মই শুনিছো
আছো অ আছো আও বোলো
আহ
তুমি কি কৰিছা
এ মই বিশ্বনাচ হেল্ল' শুনিছনে এতিয়া
অ অ শুনি আছো শুনি আছো কোৱা
অ এ মই বিচনাখনতে বঘৰ এটা দিছো বোলো হেৰি যে গৰমত যে অকমানমান টোপনি ধৰা নিচিনা
অ
আপুনি কি কৰিছে
মইয়া এ কিবা কিবি এটা হেৰি চাই আছিলো মোবাইলতে উল অলপ ফল হকিবাগে কিবা এটা চাওঁ এই অৰুণোদয়ৰ বিষয়ে চাই আছিলো পইচা এবাৰ সোমাব নে নোসোমাই বোলো
অ আৰু কিবা সোবাইছেনে আপোনাৰ
অ আগতে মোক সোমাইছিলে এতিয়া এই ইলেক্যন যোৱাৰ পিছত দেখোন সোমোৱা নাই এ মানে দিয়াই নাই চাগে দিয়াই নাই প্ৰথমতে মানে হেৰি ভালকে সোমাইছিলেগে এ হেৰিটোও পালো ন হাজাৰটোও পালো আকৌ তাৰ আগত দিয়া দহ হাজাৰ পালো তাৰপিছতে মাহে মাহে কমাহ মান পালোয়েই তাৰ পিছত এতিয়া কি কিহৰ কাৰণে অসুবিধাৰ কাৰণে দিয়া নাই চাগে ছাৰ ইলেক্যন যাওঁতে বহুত খৰচ পাতি হয় নহয়
অ সেইটো হয় আৰু
উম তোমালোকৰ ভালে পাইছ নে মানুহে
আহ পাইছে অ মানে এজনী মানুহে কোৱা শুনিলোঁ সেই সেই এজনী মানুহেও কোৱা কৈ আছে মানে ইমান দিন দিয়া নাই যে পইচাটো আকৌ কিবা পঁচিশ হাজাৰ
অ কৈছিলে অ বাৰু সেইটোে আমি আশা কৰি থকা নাই মই আশা কৰা নাই বাৰু পাম পাম নাপাম কিন্তু এই মাহে মাহে যিটো দি থাকে সেই বাৰশ টকাকে সেইটোকে পোৱাাহেঁতেনো
সেইটো কিবা এটা হয়
অ কিন্তু কিবা তাৰ মমানে বহুত বহুত হয় কিছুমান ল'ৰা ছোৱালী ফিজ দিব পৰা হয় আকৌ কিছুমানে নিমখ তেল কনকে আনি লব পাৰে বাহটোত। ধৰা কিবা এটা চলে আৰু চলিব পাৰি।
উম।
এ সেই অৰুনোদৈটো দিয়াৰ পৰা কিছুমানে বহুতো উন্নতি কৰিছে নকৰা নহয়। কিছুমান মানুহেতো সৰু সুৰা অকমান ব্যৱসায় কাপোৰৰ ব্যৱসায় বা এনেকুৱা কাপোৰ কেইখনমান কিনি আনি দুদিন মান চলাই আহ চলিলে তাৰ পিছত। আকৌ ধৰা সেইখিনিকেই কিবা এটা লাভ পালে। আকৌ, আকৌ সেয়া পইচাই কাপোৰ খিনি বেছিকে কিনি আনিব পাৰে। সেনেকে সেনেকে কিছুমান মানুহে বে ব্যৱসায়কৰিব পাৰে। সৰু ব্যৱসায় কৰিব পাৰিছে আৰু এ। কিছুমানেহে এনেই খাই বৈ উৰাই দিছে। তাকে কিন্তু কিছুমানে ভাল কামেই কৰি আছে। আৰু সৰু সৰু ব্যৱসায় কৰিবলৈ কম কম পইচাতে ভালহে কিছুমানে আচাৰ ব্যৱসায় কৰিছে ধৰা।
উম।
কিছুমানে পইচাৰ অভাৱত একো কৰিব নোৱাৰে। এই অৰুনোদৈটো দিয়াৰ পা বহুত মান মাইকী মানুহ বিলাকে মানে কাম কৰিবলৈ সুবিধা হৈছে আৰু কিবা এটা আনি পেলাই ব্যৱসায়টো কৰিব পাৰিছে।
হেৰি আকৌ।
আমাৰ অসমৰ মাইকী মানুহ বিলাকৰ মানে সেইটো কাৰণে সুবিধা হৈছে। এ কি, কি কবালৈ কেতিয়াবা ধৰা ফুৰিবলৈ যোৱাও মন থাকে। উ কিবা এখন চ চাবলৈ থান চান কিবা এখন চাবলৈ মন। থাকে সেই তেতিয়াও যাব পাৰে সেইকেইটা পইচাকে লৈ পেলাই বোলে এইবাৰ মই থান এখনকে চাই আহো।
অ', সেইটো হয় অ।
কিন্তু আগতে মাইকী মানুহ বিলাকে ধৰা পইচাৰ অভাৱত ক'লৈকো যাবও নোৱাৰে একো কৰিবও নোৱাৰে বহুত অসু এতিয়া কিছুমান মানুহে ল'ৰা ছোৱালীক ফিজটোও দিব পাৰিছে। বোলে মই এইখন ভাল স্কুল এখনত পঢ়াও এ মই ফি ফিজটো অৰুণোদয় পৰাই দিম তেনেকেও দিছে। ভাল হৈছে কিছুমান ক্ষেত্ৰত কিন্তু সেইয়া চৰকাৰে কিমান দিনলৈ দিব পাৰে সেইটোহে কথা এতিয়া।
অ',
পাগৰ নিচিনাটো হেৰি নাই এ। পইচা পাতি এতিয়া বহুত অসুবিধাও হৈছে চাগে ইলেকশ্যন খেলোঁতে বহুত পইচা গ'ল।
অ', সেইটো হয় আৰু অট বিলাক মাইকী মানুহক দিব লাগিব।
এতিয়া এয়া লাখ লাখ মাইকী মানুহক পইচা দিয়াটো সম্ভৱ নহয়। পঁচিশ হাজাৰ টকাতো। কৈছে কিন্তু সম্ভৱ মই দেখা।
কেতিয়ালৈ দিব ঠিক নাই চাগে আৰু। আমাৰ এওঁ আকৌ চাকৰি কৰে কাৰণে হেৰি নামটো কাটি দিলে। মানে হেৰি যে। আগতে নামটো আহিছিলে মই দুবাৰমান পালো। তাৰপিছত কৈছে। আছে হেৰি এয়া এতিয়া চাকৰি কৰা মানুহৰ ঘৰতে আছে যেতিয়া মানে সেইটো কাৰণে নালাগে আপুনি। না নাপালেও হ'ব বুলি কৈ পেলাই কাটি দিলে নামটো।
অ', হয় চাগে অ চাকৰি কৰা মানুহক কিয় দিব নো হয় ও কথাটো যাৰ ঘৰত পঞ্চাছ হাজ-
অ', সেইটোও হয় অ।
উম। এ অৰুণোদয়টো উম ভাল বস্তু উলিয়ালে কিন্তু উম মানুহেহে ব্যবহাৰ কেনেকে কৰিছে এতিয়া মানুহে জানিব। কিছুমান দেশতটো উম। হেৰি বয়সস্থ মানুহ বিলাক। চাৰি, পাঁচ হাজাৰ টকাকে দিয়ে। এইটো চলিবৰ কাৰণে সেইহঁতক উ চৱ প্ৰতি বয়সস্থ মানুহক চব দিয়ে থাকে আমাৰ ইয়াতহে বয়সস্থ মানুহৰ পইচাটো অৱশে বৃদ্ধ পেঞ্চন টো কমি আছে চাৰিশ টকা দুশ টকাই নো কি কৰে অ একো ঔষধ এ ঔষধ এটাক কিয় বুলিব নাপায়
উম বৃদ্ধ পেঞ্চনৰ সেই সীমানলৈকে দিয়া হয়ও বাৰশ মানকে
এয়া হলা বৃদ্ধ মানুহখিনিয় একো কাম বন কৰিব নোৱাৰা হয় সে সিহঁতক পইচা বেছিকেও লাগে চলিবলৈ কাৰণ ঔষধ পাতি বেছি প্ৰয়োজন হয় সেইকাৰণে বৃদ্ধ অ মানুহখিনি পইচাটো বেছি বঢ়ই দিব লাগিছিলে কোনেওতো
উম
যদি কৰি দিয়াহেতেন তেতিয়া মানুহ অ সকাহ পালে হয় কিছুমান বৃদ্ধ মানুহতো বহুত শাস্তিত চলি থকা নিচিনা হৈছে উ ল'ৰা ছোৱালীও নাচায় মানে নিজে নিজে নিজক চাবও নোৱাৰে পইচা পাতিৰ অসুবিধাত ঔষধ পাতিও খাব নোৱাৰে মানে বহুত শাস্তি কিছুমান উম মানে হেৰি মানুহ বৃদ্ধ মানুহ মই দেখিছো মানে নিজৰ ঘৰতে নিজে কিবা হৈ গৈছেগে পইচাৰ অভাৱতে খাদ্য প একো ভালকে খাব পোৱা নাই
সিয় নাই কিবা একো কোৱাও নাই মানে পইচাটো যে কমিছে কাৰণ এতিয়া অৰুণদয়টো কমা হয় ধৰক মাইকী মাইকী মানুহ বিলাক ওলাই গল হয় এ বুঢ়া মানুহজননো কি ওলাই যাব আৰু
অ সেইটোয় এটা কথা আগৰ পৰা আগৰ পৰা কম কে দি আহিছে আৰু সতে ইমান ভাবা নাই আৰু বেছিকে দিব পাৰিব বুলি আগতে যদি বেছিকে দিলেহেঁতেন তেতিয়া ভাবিলোঁ হয়
এতিয়াও কিজানি কোৱা হয় অলপ বঢ়াবলৈ চেষ্টা কৰিলে হয় এতিয়া কোননে কোৱা নাই চাগে কথাটো
অ সেই কৈছো আৰু কিছুমান বয়সস্থ মানুহে কয় নোকোৱা নহয় মোৰ আগতে কিছুমান মানুহে কয় সি কিন্তু এ লিখিত ভাৱে দিব লাগিব এতিয়া এইবাৰ হেৰি দুশ টকাৰ পৰা চাৰিশ টকালৈ বঢ়াইছে বোলে মই শুনিছো আগত আগত কে দুশ টকা বঢ়ালে
আমাৰ দুশ টকা পালেনো কি হ'ব আৰু-
চাৰি পাঁচশ টকাই একো নহয় কমেও দুহেজাৰ মান টকা দিলে- হেল্ল'
চৰকাৰী হেৰিবিলাকে এতিয়া- প্ৰফেচৰ বিলাকে দৰমহা বঢ়াবৰ কাৰণে হেৰি কৰি থাকে। কি এ কিবা এটা কৰা নহয় প্ৰতিবাদ কৰি থাকে।
অঁ
কৰি পেলাই কি সেইখন- ফটোখন তোলে আৰু তুলি পেলাই হেৰিত দিয়ে আৰু পেপাৰত দিয়ে আৰু-
উম
কৰ্মবৰতি লয়।
অঁ
তাৰপিছত আকৌ লচনী সোপাক নকৰিও কৰ্ম বিৰতি লোৱা বুলি- ল'ৰা ছোৱালী সোপা গৈ পেলাই- যাই এ আমাৰ ওচৰৰ ছোৱালীজনীয়ে কৈ আছে- হেৰি বোলে সিহঁতৰ- ই প্ৰফেচৰ সোপাই কৰ্মবিৰতি লৈ লৈ পেলাই নকৰিও- একো একো নজনায়ো যে তোমালোকৰ আজি ক্লাছ নহয় বুলি- সিহঁত গৈ পেলাই আকৌ হেৰি- যাই আৰু আকৌ তাত গৈ বোলে গম পাই পাছ নহয় বোলে আকৌ ঘূৰি আহিব লগা হয়।
অঁ সেইটো বেয়া কৰিছে সেইটো জনাব লাগে আগতীয়াকে কৰ্মৰ বিৰতি -
গ্ৰুপতো নকয় একো একো নকয় সেনেকা গ্ৰপ- পেলাই এনেই এনেই গুচি আহ গে।
উম। সেইটো ভাল কাম কৰা নাই সেই আজিকালি উম মানে নিজৰ ক কাম খিনি প্ৰায় চাকৰিয়ালে মানে সেই তেনেকেই কৰিব বিচাৰে আৰু-
সিহঁতৰ ইমান দৰমহা পায়েই আৰু লাগে।
উ নহয় সেইখিনিয়ে চাগে নোযোৰে তেনেকুৱা কিবা এটা হব।
বুজিছে নহয় নহয় বহুত মানে দূৰৰ দূৰৰ পৰা থাকে সি যে- ভাড়া ৰুমৰ ভাড়া দি পিনে থাকিব লগা হয়।
উম সেইটোয়ে ৰুমই ভাৰা-
আকৌ বস্তুবিলাক অ অ সেইটোও হয় অঁ অঁ বস্তুবিলাকো কিনা-
অঁ একো একো একো বস্তুয়েতো নিজৰ ঘৰৰ বাৰীৰ পৰা নাপায়। চব কিনিবই লাগে। সেইটো কাৰণে সিহতৰ সিহতৰ চলা পদ্ধতিটো অলপ বেলেগ।
অঁ ইমান ইমানটো অঁ প্ৰফেছৰ এতিয়া- গাড়ীয়ে হাল লাগিবই।
অঁ গাড়ী এখন লাগিবই আৰু।
মানে গাড়ীখনত লাগিলে এজনে যাওক কিন্তু গাড়ীখন লৈ পেলাই কলেজৰ পাতত থৈ দিবগৈ-
অঁ
উম
সেইটোৱে কিছুমান মানুহ উ মানে কম পইচাতে চলিব পাৰে কিছুমানে নোৱাৰে মানে অভ্যাস নাইকিয়া কৰি পেলাই চলাৰ অভ্যাসেই নাই যেন তেনেকা খৰচা হৈ যাই গৈ
দিয়া হ'ব দিয়ক ৰাখ
অ হব দে